এয়া আছো ক? বাহিৰতে মই বাহিৰতে আহিছিলো।
অ ডিলাৰত আছ নেকি
কি কৈছ
মই দিলাহত আছ নেকি?
অ, আজি মই কামত নগলো।
ডিলাৰ কৰ তই কোনটো ডিলাৰত কৰ
এই মাৰুটি চুজুকি কি। উম, আজি মানে তোৰ গাটো মানে ভাল নহয়।
ভাল নকি
সেই হয় নে জ্বৰ তোৰ এতিয়া চিকিৎসক দেখাইছো এতিয়া মই
অ-অ-অ এনেুৱ ৰাতি ভালেই হয়। এতিয়া তোৰ ডিলাৰত ডিলাৰ ওচৰত আমাৰ ডিলাৰ এটা খুলিব মানে সেইকাৰণে ফোন কৰিছিলো। আমাৰ হিৰ' ডিলাৰ এটা খুলিব অ, আমাৰ ডিলাৰ এটা খুলিব তাতে সেইদিনা ওচৰতে এই বিল্ডিংটো যে বনাই আছে তোন ধৰ ওচৰতে
আহ এই আমাৰ যে ঘৰচ অট্টালিকাটো
আহ অ সেই তহ ত তহতৰ দিলাৰ ওচৰতে
অ, আমাৰ অ, কাম কৰা জেগা ন কাম কৰা জেগা যে ওচৰত যে ন
অ-অ তাতে খোলিব বোলো মোৰ ইয়াত নাই না মই বাহিৰতে আছো না সেইকাৰণে বোলো।
এতিয়া পইচা কিমান যোগাৰ হৈছে
পইচা হৈ গ'ল আমাৰ মইতো খুলিম বুলি ভাবিছো পইচাটো হৈ গ'ল আমাৰ পইচা ধুনীয়া হ'ল
এই তই নিজে খুলিবি নে নে তোৰ
নাই নাই নিজে খুলিম বুলিয়ে ভাবিছো নে কৰ্মচাৰী কৰ্মচাৰী ক কৰ্মচাৰী কাৰণে ঘূৰি আছো ডিলাৰত কৰ্মচাৰী খালি মানে এনে আছে তেতিয়া আমাৰ ডিলাৰত চাৰা পাই ন তই কৰ্মচাৰী মানে মোৰ মোৰ কৰ্মচাৰীটোৰ বিশ ত্ৰিশজন মান লাগিব
ত্ৰিশ জন
অ ত্ৰিশ জান
মোৰ পৰা তই দহজন পাই যাবি তাৰপিছত তোৰ বাকী বিশজনতো মোৰ চিনাকি আছে ন মানে মোৰ লগৰ কিছুমান আছে ন
উম উম।
সিহঁতক পাৰিলে মই।
অ কৰিবি কৰিবি ফোন কৰিবি।
কম আৰু এৰ কাম এটা আছে এনেকা আমাৰ আমাৰ।
আহ উম। সেইটোৱে দৰমহা মই। প্ৰথম প্ৰথম মাহ নহ প্ৰথম মাহত তোৰ মই দহ। দহমান দিম
দহ হজাৰ
আহ দহজাৰ দিম তাৰ পিছত যদি সিহঁতে মোৰ তাত যদি একেবাৰে মানে গোটেই থাকিব বিচাৰে সেইকাৰণে আৰু বুঢ়া ব মানে যদি পিছলৈকে থাকিব বিচাৰে বুঢ়া বয়সলৈকে তাতে কয় কাম কৰি ইয়াত বঢ়াই দিম দৰমহা বিলাক। তিনিমাহ মান হোৱাৰ পিছত দৰমহা পাতি বঢ়াই দিম তাত।
ঠিকেইটো প্ৰথমতে এতিয়াতো এতিয়া এটা কাম ষ্টাৰ্ট কৰিলে প্ৰথমেটো। লাজ চৰম নহয় নহ হয় নে নহয়। এ তই এ তই এ ধৰি লোৱা এটা ব্যৱ। সায়ী ষ্টাৰ্ট কৰিছোঁ ব্যৱসায়ীটো তোৰ। প্ৰথমেতো লোকচানে হ'ব তই যিমান মানে পইচা তাত।
সেইটো হয় আৰু ডাঙৰ ডাঙৰ এতিয়া এতিয়া মই যোনটো কোম্পানীৰ পৰা সেই কাম বস্তুটো। আনিম বিল্ডিংটো বনাই আছোঁ সেইটো কোম্পানীটো দিব লাগিব পইচা অলপ।
অ সেইটো পইচা দিব লাগিব তোৰ তোৰ নিজৰ পইচাও লাগিব অলপ।
উম উম। লাগিবই লাগিব নিজৰ পইচাটো লাগিবই এনে তোৰ তোৰ দৰমহা পাতি কিমান।
মোৰ এতিয়া দৰমহা পাতি মোৰটো কাম কৰা চাৰি বছৰ মান হ'ল নহ। মোৰ এতিয়া তোৰ। ত্ৰিশ মান পাওঁ আৰু। ত্ৰিশ হাজাৰ অ ত্ৰিশ হাজাৰ পাই যাব তেনেকে।
পাই যাওঁ নহ।
পিছে এতিয়া তোৰ মেনেজাৰজন ক'ত ধৰ মানে যোনজনে চাই তনৰ ডিলাৰটো।
মেনেজাৰ।
উম।
মেনেজাৰ আমাৰ। মোৰ খুৰায়ে।
খুৰাই নেকি তহঁতৰ তই মানে তই মানে সহকাৰি নহ।
উম মই যদি পাৰোঁ মানে। কামটো আৰু ওপৰত নিব পাৰোঁ।
অ অ। কেনেকে পাৰিবি ওপৰত নিবলৈ কেনেকে পাৰি ওপৰত নিবলৈ কেনেকে পাৰি। অলপকিবা কবি নেকি।
ওপৰত নিব কেনেকে পাৰিবি এবাৰ কবি নেকি ওপৰত নিব কেনেকে। কে পাৰিবি এবাৰ কবি নেকি।
সেই তোৰ ধৰি লো তই এটা ব্যৱসায়ী। তোমাৰ তোক মানে মই এটা উদাহৰণ দিম। সেইটো উদাহৰণৰ নিচিনা আৰু তই তাৰমানে। ব্যৱসায়ী তাৰ মানে আৰম্ভ কৰিব বিচাৰিছো যদিও মানে বয়স আৰম্ভ কৰিবি সেইটো তো এতিয়া সেই ব্যৱসায়টোৰ ওপৰত জ্ঞান লাগিব।
অ', অ', সেইটো হা বাৰু এয়া তই এনে তই এনে প্ৰথম প্ৰথম আৰম্ভ কেনে কৰিছিলি ব্যৱসায়টো
কেনেকে আৰম্ভ কৰিছিলে ব্যৱসায়টো মানে বাই কৰে হওঁক তোৰ তোৰ গাড়ীৰে হওঁক।
মই আৰম্ভ কৰা নাছিলোঁ মানে মই এতিয়া তাত কামেই কৰোঁ। কিন্তু মানে মোক কৈছে আৰু এনেকে কৈছে। কি বুলি কয় তই নিজৰ পইচা লাগিব। পাছত আৰম্ভণিতে। নিজৰ পইচা কিছুমান লোকচান হব। আৰু কেতিয়াবা লাভ হব সেনেকা আৰু লাহে লাহে। পৰিণত হ'ব আৰু
অহ, এইটোতো সেই সেনেকা হয় যি তেনেকুৱা হয়ত ঠিকে আছে বাৰু
অ', ধৰি লও মোৰ এতিয়া আজি মই এটা ব্যৱসায় আৰম্ভ কৰিছো একবছৰ বা ছয়মাহ মোৰ এতিয়া লোকচানে হ'ব মানে বেছি লাভো নহ'ব মই যেতিয়া সেইটো বেৱ ব্যৱসায়টোৰ ওপৰত মই
অ', অ', উম এনেতো এনেতো ব্যৱসায় ব্যৱসায় কিবা ব্যৱসায়ী ব্যৱসায়িক কৰিবলৈ কিবা মানে তোৰ কিতাপ কিনি কিবা পঢ়িছিল নেকি ক পৰা সেইটোৰ কাৰণে গাড়ী ব্যৱসায় কৰিবলগীয়া যিহে হওক যি হয়ৰে নওক কৰা নাই ত পঢ়া শুনা কিবা কৰিছিল নেকি সেইটো
ব্যৱসায়টো এনেকা বস্তু তোৰ কিতাপৰ কিতাপৰ ইমান প্ৰয়োজন নাই কিন্তু তোৰ নিজ নিজৰ এটা নিজৰ কৰ্মদক্ষতা লাগিব নিজৰ কত কোনটো মানে কামত ভালকৈ কৰিব পাৰো এতিয়া মোৰ এতিয়া ব্যবসায় ফালে মোৰ জ্ঞানটো অলপ বেছি আছিলে
ওম, ওম ময়ো সেনেকে তোক সেইকাৰণে মানে প্ৰশ্ন কেইটামান সুধিম বুলি ভাবিলছো সেইকাৰণে তোক মই মানে প্ৰশ্ন কাত সুধিম বুলি ভাবিলো সেইকাৰণে সুধোম বোলো মানে সেই সেইবিলাকে মানে তোৰ মানে এখন তোৰ গাড়ী কিনিবলৈ মানে ডিলাৰতটোতো মই এখন গাড়ী কিনিলে সোমাব ন'ব ন, দহখন বাৰখন গাড়ী একেলগে সোমাব লাগিব
সেই মানে তোৰ কম, কম হেৰিত মানে গাড়ীবিলাক কেনেকৈ সোমাব পাৰিম সেইবিলাক ফুৰিবলৈ
উম, উম
কম, কম ৰে কম ৰেঞ্জত মানে গাড়ীবিলাক কেনেকৈ সোমাব পাৰিম ডিলাৰ্ট
কমটোতো সোমাব গ'লে এয়া কোম্পানীটো বহুত আছে এতিয়া
মই তোৰ হিৰ মই হিৰ' কোম্পানী সুধিম বুলি ভাবিছিলো
হিৰোৰ কোম্পেনী ত ই সোমোবি ন নেট নেট খুলিবি
খুলিম, খুলিম হিৰ' কোম্পানীয়ে খুলিম মই
খুলিবিনে সুমিয়াবি
সোমাম মানে হিৰো কোম্পানী বালাক কৰেয় সোমাম বস্তু চব
আহ, ঠিকে আছে বাৰু ত' এতিয়া। কামটো কৰিব লাগিব।
অংকটোতো কৰিব লাগিব সেনেকে বাৰু। এ পইচা অলপ কমি আছিলে, তই অলপ পইচা যোগাৰ কৰি দিব পাৰিবি নেকি?
এইটো মেইনতটো, কথা পইচাৰ পৰা আহিব এতিয়া।
অহ', অহ'। তোৰ এতিয়া যদি অলপ পইচা চইচা দিব পাৰ তই, এতিয়া ভাল হ'ব মোৰো। টকাক খোৱাম অকমান বোলো
তই কেইটামান পইচা যোগাৰ আকৌ আৰত মই মোৰ নিজৰ পৰা দি দিম যে তই ধুনীয়াকে তই যোনটো কাম কৰিম বুলি ভাবিছ
আহ, অ', উম, উ সেই সেইকাৰণেতো মই বোলো ভাবিলোঁ কেনেকৈ ফুৰোঁ ববিলাক বস্তু কেইটামান আৰু কেইটামান কথা সুধো তোক। মই মানে এইটো মই যোনটো বনাই আছোঁ মানে অট্টালিকাটো, অট্টালিকাটোৰ কাষৰে বনাই আছোঁ। নে কিমান তলা কৰিলে ভাল হ'ব। দুই দুই দুই তলা মান কৰিলে ভাল হ'ব নে, তিনতলা কৰিলে ভাল হ'ব। অহ, অট্টালিকা বনাইছোঁ মই।
এই অট্টালিকাটো কিমান আগবাঢ়িছে। সেই সেইটোতো সেইটো কাম তই, মই মানে মোৰ মতে তই অট্টালিকাটোৰ কাম ফাৰ্ষ্ট কৰিল। তাৰপিছত তই ডিলাৰ এটা খোলা ব্যৱস্থা কৰিবি।
হয় নেকি? প্ৰথমতে কমপ্লিট হক। প্ৰথমতে মানে সম্পূৰ্ণকৈ বনাই ল'ম ন বস্তুটো। সম্পূৰ্ণকৈ বনাই লম বস্তুটো বোলো। মানে বস্তুটো সম্পূৰ্ণকে বোলো বনাই লম প্ৰথমতে।
অহ', অহ'।
উম', উম'। এনেকে যদি ঠিকে, এনেকে ঠিকে আছে বাৰু। উম'।
তোৰ কিবা অসুবিধা হ'লে খালি মোক কবি, মোৰ এতিয়া।
হয়।
চব মানুহ মোৰ লগত ভালেই। আৰু
মোৰো মানে, মোৰ মানে মই তিনি বছৰ মান চাৰি বছৰ মান মই তাত মই হিৰ এটা ডিলাৰ কৰি আহিছোঁ ন। সেইকাৰণে মানে তোক ক'লো বোলো। অলপ এক্সপে, অলপ মানে মোৰ জনা শুনা বস্তু তাত মোৰো আছে। যে অলপ কাৰণে কমি সিহঁতৰ তাৰ মোতকৈ বেছি কৰিছোঁ ন। তাত পাঁচ বছৰ বছৰমান কৰিছে তাত। এ সিইটো ডিলাৰটে। সেইকাৰণে মানে সুধিলোঁ। বাৰু কেনেকুৱৈ কেনেকৈ কথাবিলাক হয়, কি কি হয়। মানে কি কি কৰিলে, কি কি কৰিলে কি কি কৰিলে বস্তুটো আগবাঢ়িব কোৱাচোন এবাৰ?
উম' বুজিছোঁ বুজিছোঁ।
বস্তুবিলাক কোৱাচোন, এনেই মানে কি কি কৰিলে উম, উম, কোৱাচোন কোৱা।
ত' অট্টালিকাটো ফাৰ্ষ্ট ভালকৈ বনাই ল। তাৰপিছত বোলে লাহে লাহে এইটো, ব্যৱসায়টো আৰম্ভ কৰিবি। মইয়োতো সহায় কৰিম্শ। লাগিলে তোক মানুহ লাগে, পইচা লাগে, মই দিম। বা তই মই মিলি খুলিম। তেতিয়া বেছি বা, আৰু ভাল হ'ব। হয় নে নহয়? উম।
তো সেইকাৰণে তোক মই ফোন কৰিলোঁ বোলো। সেইকাৰণে ফোনটো কৰিছিলোঁ বোলো তোক মই। আৰু আৰু এটা কাৰণে ফোন কৰিছিলোঁ। মানে তোৰ ৰংবিলাক কেনেকে দিব লাগিব বিল্ডিংটোৰ, মানে তোৰ অট্টালিকাটো যোনটো বনাম মই। ৰং তহন্তৰ নিচিনা ৰং দিলে হ'ব।
বনাই লওঁ। বনাই পেলাই, এটা বগা ৰং পায়। মানে সেই তাইৰো মানে।
মানে চাইন, অলপ মানে জিলিকা, জিলিক-মিলিক কৰা ৰং দিব লাগিব, তেতিয়াহে মানুহবিলাকে চাব।
ফাৰ্ষ্ট বগা ৰংটো মাৰি লবি। তাৰপিছত তোৰ যোনটো মানে ভাল লাগে ৰঙাও ৰঙা নীলা। এ মাৰিব পাৰো লগাব পাৰো আৰু আজিকালি বহুত আজিকালি মানে বিভিন্ন ধৰণৰ ৰং আছে, যোনটো লগাৱ।
উম, উম সেইটো হয় বাৰু। ত কৰি ত ন মই ভাবিছিলো অলপ মানে ডিজ অলপ মানে অলপ দেখনীয়া কৰিব লাগিব। যেনে অট্টালিকাটো তেতিয়া মানুহে চাব। তেতিয়া মানুহ মোৰ ওচৰলৈ আহিব। গ্ৰাহক আহিলেহেঁ মই লাভ হ'ব মোৰ। কম আছে, তেতিয়াহে পইচা দিব পাৰিম মই। উম', উম'। তেতিয়াটো মোৰতো কাম হৈয়ে গ'ল আৰু। মানে বেছিখিনি হৈয়ে গ'ল মোৰ কাম। অলপ অলপ কাম আছে ত তলতোৰ মানে তোৰ টাইলছ লগাব আছে। সেয়া কৰিব আছে। সেয়া কৰিলেই তোৰ মই মানে তোৰ বস্তু সোমাই দিম আৰু মই। গাড়ী হওঁক তোৰ বাইক হওঁক। হিৰৰ চব কোমাই দিম মানে মই আৰু।
ঠিকে আছে আমি এতিয়া বাকী কামখিনি আমি আবেলি কৰিম ন। এতিয়া আমি ত মোৰ কামো আছে মই কাম মই কাম কৰো।
উম, উম, উম, উম হ'ব তেনেহ'লে ৰাখিছো দে।
অ', অ' হ'ব দে।